হেল্ল'
হেল্ল'
অ বাপৰে বা কিহে কি মন গল?
কি-কি মন গ'ল? মোৰ মনত পৰিয়ে থাকে, তোমালোকৰহে নপৰে।
তাকে, তাকে। আপোনাৰহে পৰে, আমাৰ নপৰে আৰু একেবাৰে। ইচ ৰাম কি কৈছে হেই।
খা খবৰ কোৱা।
খা খবৰ বৰ্তমান ঠিকেই আছে বুলি কব পাৰি কিন্তু গৰমৰ কাৰণে নোৱাৰি। বাহিৰলৈ ওলাই যাবই নোৱাৰি একে ফৰ ফৰাই যাই গাটো উম অত্যাধিক।
ইয়াত বতাহ অকন মাৰি আছে বাৰু
তাৰপিছত মানে এই মোৰ ভাত প-নী খোৱা হৈ হৈ হৈ গ'ল বাৰু। এতিয়া মানে আৰু খাবলৈও মন নাযায় ন। কেতে মান ভাত খাইছো। একদম ভোক নালাগে দেই আৰু মানে কি বেলেগ কাম-চাম থাকিলেও বাহিৰলৈ ওলাই যাবলৈ মন নাযায়। ৰ'দটো দেখিলেচোন ভয়ত কঁপি যোৱাহে যায়। মোৰ যে ঠাণ্ডাদিন কেইটালে মনত পৰে। কেনেক যে আছিলো ঠাণ্ডা দিন কেইটাত। ইমান ধুনীয়াকে আই ও। লাগিলে লেপে লওঁ চুৱটাৰ
এইকেইটা দিন কি মানে ওলাই যোৱা বুলিলে দিগদাৰ লাগে অলপ।
অ বহুত দিগদাৰ লাগে। আপুনি এতিয়া পিন্ধিব কি সেইটোৱে এটা ডাঙৰ কথা।
সেইটো এটা ডাঙৰ কথা।
অ পিন্ধিব কি মানে? ঘৰত আপুনি যেনে তেনেকে থাকিব পৰে আৰু সঁচা কথা কব লে মোৰ আলহী আহি বুলি ক'লেও ভয় লাগে। কাৰণ যি তিকে থাকো ঘৰত এই গৰমত। ভয়ে লাগে কোনোবা এটা আহি কিবা এটা দেখিব বুলি মানে। একদম ইমান অশান্তি লাগে।
আচলতে বেলেগৰ ঘৰৰলৈকো যাব নালাগে এই গৰমত। আচলতে আৰু অ অসুবিধা পায় আৰু আচলতে নাহায় ভাল মানুহ।
কাৰণ পাকঘৰত মানুহে কেনেকে সোমাই থাকিব কবালে মানুহৰ ঘৰলৈ গ'লে যেনি বা আপুনি আপোনাকতো চাহ একাপ দিব বা আপোনাৰ তালৈ আহিলেও দিব লাগিব। গৰমত চবৰে একেই অৱস্থা।
এনেও অতিথি পৰা নাই
হম
সেইটোৱেই
নহয় নহয় জটিলটো মানে বহুত বেছিয়ে জটিল হৈ গৈছে গৰম বিলাক দেই অশান্তিকৰ সৃষ্টি হৈ গৈছে।
ক্রমানৈ বাঢ়িবহে এতিয়া গম পাইছা। নাই এইবছকত সিবছৰ বেছি তুমি লক্ষ্য কৰিছা নে কথাটো
এ বহুত বেছি লক্ষ্য কৰিছো আমি মানে কি হয় আগতে মানে এই যেতিয়া কাৰেণ্ট নাই তেতিয়াটো ইনভাইটাৰও নাই আগফালে ব্ৰানদাত। তাতে বহি থাকো ৰাতি কাৰেণ্ট গ'লে আৰু বহি বহি ধুনীয়াকে বিচনীয়ে বিচি থাকে। গোটেই ধুনীয়া জোনাকী পৰুৱা চিকমিকাই থাকে ইমান ধুনীয়া এটা পৰিৱেশ আজি আজিকালি আপুনি জোনাকীৰ পৰুৱা দেখিছো বুলি কব পাৰিব আগতে কম কি হ'ল বাৰু ইমান লুপ্ত হ'ল নে বস্তুতোক বোলে এনেকুৱা ডাঙৰ জীৱ জন্তুটো। কোনোবাই মাৰি পেলালে কিবা এটা পৰিৱেশৰ কথা আছে দেই নহলে নাইকিয়া হৈ যাব পাৰে নেকি বাৰু কাৰণ টাউনৰ জেগাত নাথাকিলে এইটো বেলেগ কথা। কিন্তু গাঁৱৰ জেগাত এই বস্তুতটো এক গাঁৱৰ জেগাতো নাইকিয়া হৈ গ'ল কেতিয়াবা কাট চিত কৰ'বাত এটা দুটা উৰি ফুৰা দেখিব আৰু
উম
বংশ বৃদ্ধি নোহোৱা হলে আগতে মানে খালীয়ে নাইচোন জেগা। টিৰ বিৰ তি বিৰি তি বিই আপুনি হাতে দিয়ে ধৰিব পাৰে। উ। একদম বননিৰ পৰাা উঠি আহিব তি-বিৰিতি। টি বি টি বি কৰি, কম ধুনীয়া পৰিৱেশ হৈ যায় নেকি। বাপে বা, এইবোৰতে উম মানে ধৰক- এতিয়া পোৱালি কোনো দেখাই নাই সেই পৰিৱেশটো।
হম।
কিমান ধুনীয়া লাগিলে, নাপায়, নাপায়, নাপায়। আমি মানে মোৰ এতিয়াও মনত আছে। আমাৰ আগফালে মানে বকুল গছজোপা আছিলে। সেইজোপা এতিয়া মানে- উম অকনমান বেছি ডাঙৰ হৈ গ'ল, ঘৰত পৰিব মানে অকমান হেৰি হৈ যোৱা কাৰণে কাটি পেলাব লগীয়া- য়া হ'ল আৰু যেনিবা। কিন্তু বহুত ধুনীয়া আছিলে এনেই গছজোপা কিন্তু- উপায় নাইকিয়াতহে কাটিবলগীয়া হ'ল এনেই নহয় মানে। তাৰপিছত আৰু- আমি মানে বকুল ফুলটো এনেকে সৰে নহয়, আমি বকুল ফুলৰ মালা মানে গাথো মানে। আৰু মানে দৰা- দৰা বিলাকে পিন্ধি যায় ন বকুল ফুলৰ মালা।
পিনি যায় অ আমিও
অ ভগৱানৰ ফটোত দিয়ে।
অ অ ভগৱানৰ ফটোত দিয়ে হয় যে।
অ ভগৱানৰ ফটোত দিয়ে কিমান লাগে আকৌ আমাৰ নামঘৰতো তেনেকে থৈ দিয়ে, তাৰ পিছত এ ওপৰত- পৰা মানে বুকুল ফুলপা সৰিলে ঘূৰি ঘূৰি আহে মানে।
ইপান ৰুলে অহ। ঘূৰি ঘূৰি ঘূৰি ঘূৰি আহে, আমি মানে আগতে এনেকে হাতখন মেলি দিও হাততে পৰে। আমি এনেকুৱাও আছিলো এটা টাইমত, মই একেবাৰে ওপৰৰ পৰা সৰা বকুল ফুলেহে মালা ছিলাম। মাটিত পৰাখিনি নিচিলাও, তেনেকুৱাও কৰো মানে, ইমান সৰে মানে।
আৰু বকুলৰ গুটিটো কি মিঠা।
মই খাই পোৱা নাই, খাই বাৰু মানুহে গম পাওঁ।
বহুত ধুনীয়া মিঠা, পকাটো আৰু কেঁচাটো কেহা লাগে।
অ।
কিন্তু চব বকুলৰ গু গুটিটো ভাল নালাগে আকৌ খাই, কিছুমানে একেবাৰে অকমানি অকমানি হৈ খাবলৈ ভাল নালাগে। আমাৰ বকুল জোপা আকৌ বৰ ধুনীয়া ধুনীয়া। ডাঙৰ-ডাঙৰ মস্ত-মস্ত বকুল।
উম।
আমি স্কুললৈ লৈ যাওঁ, একে ল'ৰাছোৱালী বিলাকে মোক এটা দিয়া না মোক দুটা দিয়া না এতিয়া আকৌ স্কুলে সেয়া বস্তু
অ সেয়া নেমু নিয়ে নেকি স্কুললে?
অ আমি মানে আগতে কিনো আমাৰ, মই আকৌ একদম এই আমাৰ ঘৰত পৰামলখী এজোপা আছিলে, খুব খুব লাগে।
সেইটো অঁ, সেইটো আমি লৈটেঙা বুলি কওঁ, সেইটোৱে নেকি বাৰু?
অঁ সেইটোৱে চাগে, এই আমলখিজোপা নিচিনা গছজোপা খালি বহুত লাগে, হয় নাই? কোমল কোমল অঁ।
হয় দিয়া, উম।
অঁ বহুত লাগে, অত্যাধিক লাগে মানে। তাৰপিছত মানে সেইটোতো ডালৰ প্ৰতি লাগে আৰু ডালটো লাহেকে লৰাই দিলে থল থলকে সৰে গোটেই। স্কুললে লৈ যাওঁ মানে ল'ৰা-ছোৱালীও মোক মোক লাগিব, মোক দছটা লাগিব, আমোক লাগিব তামোক লাগিব। তপিয়া টপি লাগে আৰু আমি এনেই সেইবিলাক বস্তু নাখাওঁ। কিন্তু স্কুললে নিলে আমি সেয়াও খোৱা হৈ যাওঁ নোখোৱা বস্তুটো, কাৰণ লগৰ লগত পৰো যে। তেনেকুৱা হৈ যায়গে। আপোনালোকৰ দিনতো তেনেকুৱাই আছিলে চাগে ন?
কথা নকয় আমাৰ দিনত আৰু এটা বস্তু আছিলে, মই যোগ কৰি দিছো তোমাৰ কৰজা টেঙা বুলি এটা টেঙা আছিলে। তাৰমানে মানুহৰ ঘৰত আছিলে, কৰ্জা টেঙা তো। আমি লেজাৰট
কেনেকুৱা দেখিবলৈ কেনেকুৱা সেইটো বস্তু?
এ আঙুৰটোৱে আৰু গোটেইটো।
অহ
দেখিবলে চাইজ টো আৰু আঙুৰটোতকে ধৰা অকমান অকণ চুটি হ'লেও হেৰি নহয়। তেনেকুৱা।
মানে বগৰীটো নিচিনা নি? এই কাঁচি বগৰীটো নিচিনা নে?
হুম?
কাঁচি বগৰীটোৰ নিচিনা নেকি?
কি বগৰী কৈছা?
কাঁচি কাচি। ডাঙৰ-ডাঙৰ যে সেউজীয়া কাল ৰঙৰ যে।
সেইটো কাচি বগৰী কোৱা নেকি তোমালোকে? অ অ আমাৰ ফালে নহয়, বেলেগহে কিবা এটা কয়।
অঁ আপুনি জানানে? আমাৰ ইয়াত এজোপা বগৰী আছে, বগৰী বুলি কওঁতে মনত পৰিছে। এনেকুৱা মিঠা। বগৰীজোপা নামি আহে মানে তলত একদম মাটিত লাগু লাগু হৈ যায় মানে বগৰী উজনত
ইছ।
ওপৰলৈকে উঠি থাকে। কিন্তু আপুনি দেখিলে বেছি দে কব বগৰী লাগিলে কিমান তললে আহে। আৰু এনেকুৱা মিঠা, উম। বগৰীজোপা সোৱাদটোৱে বেলেগ মানে।
কিন্তু সেইজোপা বগৰী আচাৰ নহয়।
উম
আচাৰ নহয় টেঙা বগৰী আচাৰ হয়।
তেনেকুৱা ধৰণৰ কথা মানে এ স্কুলৰ আগৰ স্কুলৰ দিন বোৰ বহুত বেলেগ ধৰণৰ আছে ছিল আৰু বহুত ভালো আছিলে আৰু স্কুলত লাইনো নাই আগতে কাৰেণ্টো নাথাকেচোন। গৰমত তেনেকেই পঢ়ো সচাকে লাগে সচাকে লাগে মানে মাহঁতে যে আগতে কৈ থাকে বা ছাৰহঁতে কয় তোমালোকে এইটো দিন পাৰ হৈ গলে আকৌ কেতিয়াও মানে ঘূৰাই নোপোৱা আৰু পিছত ভাবিবা কেতিয়া পাম- কেতিয়া পাম আমি তেতিয়া ভাৱিছিলোঁ এ এনেই কথা কৈ থাকে এতিয়াহে লাগিছে সঁচাকে
ও-হো
কি জীৱনটো কি কৰি পেলালো। সেইটো ভাবিবলগীয়া কথা কিন্তু। আৰু যদি এইটো অনুভৱ আগতীয়াকে কৰিলোহেঁতেন আৰু অকন ফুৰ্তি কৰিয়ে ললো হেঁতেন। তেতিয়া যে জীৱনত গৈ ইমান যদি মানে ধৰক চিন্তা ভাব বনা মাছটোৱে কৰিবলগীয়া হয় বহুত সন্মুখীন হব লগীয়া হয়, এই সৰু কালতে গাত কথা নালাগোতেই ফূৰ্তি কৰি ললো। হেতেন তেনেকুৱা হোৱা হেতেনে ভাল আছিলে। কিন্তু সময়টোতো পাৰ হৈ গ'ল যিটো গ'ল আৰু সিটো উভতি নাহে। এতিয়া থাকা খিনিওতো আমি তেনেকে ভাবিব পাৰো একেবাৰে বুঢ়া কাললৈ আমি নথওঁ আৰু এতিয়াই যিখিনি মও কৰি লওঁ, সেইটো সঁচা কথা বাৰু।
কাৰণ বুঢ়া- বুঢ়া কালত এতিয়া ভবা নিচিনাকে আমি মানে চিন্তা কৰি থকাতকে কিনো কৰিলো একো নকৰিলো তাতকে এতিয়াই কৰি থকাই ভাল। কিবা এটা নহয় কিবা এটা নে কি কয়? সেইটোৱেই কথা।
পাৰালৈকে কৰি থাকিব লাগে মোৰ মতে কিমান হয় দেহাই টানা
যেতিয়া লৈকে টানে।
তাকে
আমাৰ যে কাৰেণ্ট নাই গম পাইনে?
অ
সোমোৱা হ'ল? আৰু অলপমান সময় হ'ল বাৰু কাৰেন নেথাকিলে বৰ দিগদাৰ। বহুত দিগদাৰ মানে অশান্তি লাগি থাকে মানে অহ, হেই বুলি এইটো কি বুলি কয় আহে- নাহে আকৌ কেতিয়াবা ভয়ো লাগে অকণ দেৰি -দেৰি হৈ যায়।
উম
সেইটো কাৰণে বাকী হেৰি এইটো কি বুলি কয় সন্ধিয়া সময়ৰ পৰা বৰষুণ দিয়া কথা আছে দিয়ে নেকি কে নাজানো।
অহ, সঁচাকে নেকি বতৰটো কিন্তু হেৰি
অকমান আছে কিন্তু কি হয় এইটো নাই কি হয় নাজানো কিন্তু। দিয়াতো দেখুৱাইছিলে আপুনি চাবচোন আমাৰ এইফালে সেইটো দেখুৱাইছে আৰু। এতিয়া সেইফালে কি কৰে নাজানো ৰ'দটো যেতিয়া একেলগে দিছে বৰষুণো দিব পাৰে নাজানো আৰু বাকী। আৰু মই বৰষুণ দিয়াতো বিচাৰিছো দেই সঁচাকে।
লাগে লাগে আমাৰতো এসপ্তাহৰ ওপৰত হৈ গ'ল বৰষুণ নাই।
দেটো অকণ সোত পৰে যদি পৰক বুজিছে আমি পাৰ্কলৈ যাম বুলি ভাবো নেকি এই আমি পাৰ্কলৈ যাম বুলি কোৱা দিনাখন বৰষুণ সেইটো মই এইটো কাৰণে যাম বুলি ভাবো নেকি কিছুমান কথা লাগি। কলে যে অ সঁচাকে এইটো কাৰণে হৈ আছে নেকি এনেকুৱা নিচিনা হৈ যায়।
অছ
উপায়তটো নাই আৰু কি কৰিব আ বাৰু আপুনি চাওক ন মই ৰাখিছো আৰু লাহে ধীৰে। ৰাখিছো মানে কি আৰু কাম বন খিনি আপুনি এই বৰষুণ আহে নাহে পিছৰ কথা পা এই খিনিটো কৰি হবই লাগে। মাহঁতনো কিমান কৰি থাকিব আৰু এন টোইম আৰু গৰমটোতো চবকে লাগে ৰেচ ন
বাহ
শুব লাগে অ শুবলৈতো নোৱাৰি বাৰু বিচনা যিহে গৰম তথাপিও পকাতে মাটিয়ে বালিয়ে পৰি থাকিলেও অকণ শান্তি লাগে।
উ
তেনেকুৱা ধৰণৰ কথা আৰু বাৰ দিয়ক ঠিক আছে ন।
আশ বাৰ দিয়া ঠিক আছে।